ভাল নে?
ভাল ভাল। তোমাৰ?
ভালেই। কি কৰি আছিলা?
মই এয়া কাম এটা কৰি আছিলো। তুমি?
অ মই এই আছিলো এনে। ভাত-পানী হ'ল?
ভাত-পানী খালো খালো। তুমি?
খাইছো আৰু উঠিছোহে খাই পেলাই।
হয় নেকি?
এই মই তোমাক এইেটো কাৰণে ফোন কৰিলো তোমালোকৰ বোলে দাৰ্জিলিং যোৱা বোলে প্লেন হৈছে হয়?
অ হৈছিলে বাৰু যোৱা কথা আছে তোমালোক যাম বুলি ভাবিছা নেকি?
অ মই শুনিছো সেইটো কাৰণেই তোমাক ফোন কৰিছিলো।
ওলাবা তেন্তে
কেতিয়ালে যাবা?
তোমাৰ জুলাই ফাৰ্ষ্ট উইক বা চেকেণ্ড উইকত যাম বুলি ভাবিছো।
উম পাৰিম সেইকাৰণে তোমাক সুধিবলে ফোন কৰিছিলো।
অ আমি ধৰা তোমাৰ ইয়াৰ পৰা ট্ৰেইনত যাম দেন তাতে হোমষ্টে বুক কৰিম।
অ অ ক'ত তোমালোকৰ তাৰ পৰাই যাবা?
অ আমাৰ ইয়াৰ পৰাই যাম।
উম কোন কোন যাব?
তোমাৰ ফেমিলি যাব। তোমাৰো য ফেমিলি যদি যায় উলিয়াই লবা।
মই আকৌ ভাবিছিলো লগৰ যাব চাগে।
না লগৰ-তগৰ তেনেকে নাযায়।
ফেমিলি মানে গোটেইখিনি ফেমিলিয়ে যাব নেকি?
উম গোটেইখিনিয়ে ফেমিলি যাবা তোমালোক ওলোৱা যোৱা যদি
সেইটোয়ে মই মানে শুনিছো তো সেইটো কাৰণে ভাবিছোঁ কি তোমাকে সুধো বুলি।
উম পাৰা টিকেট-চিকেট কাটি পেলাই বাজেটটো মিলাই লোৱা।
উম জুলাইলেহে সময় আছে নহয়।
কৰা কৰা হ'ব দাৰ্জিলিঙত
অহ এনে খৰচা-পাতিটো কিমান?
খৰচা-পাতি নিজৰ নিজৰ খৰচা আৰু তুমি যিমানকে যেনেকে লোৱা।
অ বাকী ঘৰত ভাল?
ভাল ভাল ঘৰত সবৰে ভাল, তোমালোকৰ ভালনে?
ভাল নে।
আহ! বাকী তোমালৈ ঘৰত তুমি ঘৰত কথাটো পাতা আৰু যে কি কৰে যোৱাটো
অ সেইটোয়ে পাতিব লাগিব মই ভাবিলোঁ তোমাক আগতে সুধি লওঁ, ঘৰত কোৱা আগত
উম, যাবলৈ দিব পাৰে নে নাই বা তোমাক। তুমি অকলে যোৱা যদি ওলাব পাৰিবা।
আকৌ তোমালোকৰো আকৌ হ'ব, নে নহয় সেইটোওতো লাগিব। বা তোমালোকে আকৌ ভাল পাবা নে নাই
একো নাই, পাম বাৰু কথা নাই, বেয়া নাপাওঁ যাব পাৰা।
আৰু ঘৰৰ মানুহে বেয়াও পাব পাৰে নহয় ঠিক এনে।
নাই, নাই নাপায়। তুমি ওলাব পাৰা।
অ তোমাৰ কাৰণে কাজিন-চাজিন যাব নে নাই?
কাজিন-চাজিন বাৰু বহুত খিনিয়ে যাব, তাতে খোৱা টোৱা বিলাক কি কৰা অসুবিধা হয় নহয়।
উম, খোৱাতো অলপ অসুবিধা হয় বুলি শুনিছোঁ।
উম, তাতে এইটো চামাৰ এইটো বুলি কয় মনসুন ন।
হম। দামবোৰ বেছি বেছি হয় বোলে।
এইটো হয় তোমাৰ সেই কাৰণে।
একদম ওপৰত বুচ নচলে বোলে।
অ অ সেইটো তোমাৰ ছিকিম পৰেগে ছিকিম।
অহ।
যাব লাগে? না না না। তুমি গেংটক যাব লাগিব, আৰু দাৰ্জিলিঙৰ পৰা গেংটক যাব লাগিব গেংটকৰ পৰা ছিকিম।
উম, তোমালোক তালে যাবা নে নাই?
আমি চিকিম আমি গেংটক যাম চাগে।
তালৈ গ'লে ভালেই।
এয়া কি হয় বাৰু তালৈ যোৱাটো। কেনেই কি কৰা যায়।
কেতিয়ালৈকে যাবা জুলাই
জুলাইৰ ফাষ্ট বা ছেকেণ্ড উইকত যাম বুলি ভাবি আছোঁ। তোমালোক ওলোৱা হৈছে প্লেনটো কৰিবই লাগে ন। একেলগে যাম। তাৰ পৰা? হম হম--তাৰ পৰা তাৰ পৰা কিবা
তাৰপা নেক্সট প্লেন যদি সোনকালে আহ' তেতিয়া আৰু বেলেগ এটা প্লেন বনিব পাৰে
পাৰে ন অৰুণাচল চাইডেও পাৰে দেই ন
উম অৰুণাচল চাইডটো ভাল আছে
গৈছিলো বাৰু মাজতে
অঁ ক'লৈ গৈছিলা
আমি অৰুণাচল গৈছিলো তোমাৰ শ্বেৰগাঁৱৰ ফালে
উম ফটো-চটো দেখিছো ভাল আছে।
অঁ যাব পাৰা তালৈকেও তাতো বহুত ধুনীয়া জাগা কিন্তু দেই
আগত এইটোও কৰি লওকচোন তাৰপিছত ভাবিম মই
অঁ ঘৰত তুমি তেন্তে কথা চথা পাতিবা
সেইটোৱে পাতিব লাগিব।
বাকী এনে খবৰ খাতিতো ভালেই ন
অঁ ভাল ভাল
খোৱা-বোৱা কি কৰিলা
এয়া
খিচিৰি
উম নহয় নহয় আমি
তাত বতৰ ভাল নে বেয়া?
বতৰ-চতৰ ভালেই বাৰু তোমালোকৰ তাত কেনেকুৱা
আমাৰ ইয়াত ডাৱৰীয়া কৰি আছে
ডাৱৰীয়া ন বতৰ-চতৰ বৰষুণ-চৰষুণ নিদিলে হ'ল দাৰ্জিলিঙতো লেণ্ডশ্লাইড হ'লে বহুত দামবোৰ বাঢ়ি যায় তাত
অঁ ওপৰলে নিবলগীয়া হয় যে বস্তুবোৰ দিগদাৰ হয়। তাত টয় ট্ৰেইনো আছে বোলে।
যাবলগীয়া জেগা বহুত আছে তাতে চাব পৰা ধুনীয়াকে
উম
জেগা বহুত আছে চাব লগা
তোমালোকে কি ঘৰত কথা পাতি পেলাই মোক জনাবা ভালকে কি হয় কি নহয় কিমান কি
উম জনাম বাৰু অঁ প্লেনটো বনাব লাগে ভালকে আমাৰতো বাৰু অলপমান ফিক্স হোৱাৰ নিচিনাই হৈ আছে এতিয়া
উম মই ঘৰত সুধি পেলে তোমাক জনাম
অঁ হ'ব তুমি জনাবা কি হয় কি
কাপোৰ বাকী কি কি নিবা কেনেকুৱা কি কাপোৰ সেয়াও মোক ক'বা দেই তেতিয়াহে মই এইটো ভাবি ল'ব পাৰিম আকৌ
অঁ কাপোৰ-কানি ন
উম
লাগিব, চাটনি লাগিব দেই, উম বৰষুণ দিব পাৰে ন? বৰষুণ দিব পাৰে ন? উম
তাত চগে এনেকে খোজ চোজ কাঢ়িবই লাগিব চাগে কি লগত।
মইটো অ' কেমেৰা চেমেৰা এটা ঠিক কৰিবা তাতে।
লৈ যবা। হৈ যাব।
এনেই হোম ষ্টেৰ কি খোৱা মেলাটো লৈ যাবা নে কি?
ো মই খোৱাবেলাক লৈ যাম কাৰণ তাত খোৱাাতো বহুত অসুবিধা হয় ন চ সেই কাৰণ। অসুবিধা হ'লে মানে অকণ দিগদাৰ হ'ব দামটোোৰ বাঢ়ি যাব।
অ'
সেইকাৰণে।
তাত বোলে আলুয়ে পাই বোলে বেছিভাগ বোলে?
শুনিছো ম তাকে খা পটো যোগাৰ লৈ যোৱালে ভাল হ'ব।
অ'
উম, তুমি কি ভাবা?
মই যি খাবলৈ পাওঁ আৰু? ভাল আৰু, লৈ গ'লেতো বেছি ভাল হ'ব। তাত নিজৰ মৰ্জিত খাব পাৰিম।
উম
ভেৰাইটিজ নাই মানে তলৰ পৰা যায় যে ওপৰলে সেইটো কাৰণে আৰু বেছি দাম হৈ যায়।
বহুত দাম। হৈ যায় ন?
উম
উম তোমালোকৰ প্লেনটোতে ফিক্সটো মোক কবা ন। কি কৰা কি নকৰা।
মোক জনাবা, কিমান কি খৰচা মেলি তেতিয়াহে মই মাহঁতক ভালকে ক'ব পাৰিম এনেকুৱা এনেকুৱা হব বুলি।
খৰচাটো নিজৰ এতিয়া তুমি মিলাই লব খৰচাতো নিজৰ, এতিয়া তুমি মিলায় ল'ব পাৰিবা। খৰচাটো ধৰা এতিয়া তোমাৰ কিমান কি কত হয় মিলাই লব লাগিব খৰচাটো কেনেকুৱা হয়। হিচাপত ধৰি পেলাই তোমাৰ ট্ৰেইনৰ খৰচা, বাছ থকা কৰা খোৱা সেইবোৰ মিলাই পেলাই।
অ নকৌ সেইটোয়ে তোমাৰ পা মানে ট্ৰেইনৰ কিমান হয় এটা বাছৰ কিমান হয় সেই সৰু সুৰাটো এইবোৰ হিচাপটো লৈ যাব লাগিব।
উম।
খোৱা মেলা। টো বেলেকে বাকীটো এনেও খৰচা থাকিবই। ঠিকেতেতো শুন বেলেগ বুক কৰিব লাগিব, অহা মাহতে বুক কৰিব লাগিব।
উম, উম, তুমি এতিয়া কিবা কৰি আছা নেকি?
নাই, এতিয়া একো কৰা নাই, এতিয়া আছো এনে ঘৰতে তুমি?
মই আছোঁ আৰু ঘৰত। তাকে এয়া বনাই আছো ঘূৰিব ফুৰিব যোৱা।
হ ', ময়ো হেয়া ফুৰিবলৈ যোৱা মেলাই প্লেন এতিয়াানো কিনো কৰিম আৰু।
উম। বাম আনিম ন? লগতে?
অ', ভাল লাগিব গ'লে।
ভাল লাগিব।
বাকী তুমি কি কৰি আছা?
মই তোমাৰ, আছো বিলাক তেনেকাই।
একো কৰা মেলা নাই মানে?
নে।
কৰিব লাগে কিবা।
উম তাকে, এয়া প্লেনিং চেনিং কৰি পেলাই আৰু।
হম।
তুমি?
মই এক কিভিউ কৰিম মই, বহো খাওঁ হেয়াই। হম, খালো।
বাকী জবৰ কিবা কিবি হেৰি কৰা নাই?
নাই, হেইবোৰ কৰা নাই, পোৱা নাই তেনেকুৱা একো মানে হেটো কাৰণে।
আচ্ছা।
তুমি পালে ক'বাচোন।
অ', পালে কম, জনাম বাৰু।
উম।
কি যোৱাটোও কি, উম, হম, হম, তাৰপা কি দাৰ্জিয়ে যোৱা। কে বোৱাটো তোমাৰ কি বুলি কয়, আ, কি ট্ৰেইনত ঠিক কৰিম নে, বাছত?
ট্ৰেইনতে বেছি ভাল হ'ব নেকি, বাছত অসুবিধা হ'ব চাগে, খোৱা- মেলা তেনেকে বহুত দূৰ হৈ যাব যে। শ্লীপাৰতটো পালে ভাল, শ্লীপাৰত নাপালে দিগদাৰ হ'ব মানুহ।
অ পাৰি।
এনে হাফ হাফ কে কৰিব পাৰে আৰু।
হা কি কৰিব পাৰে।
উম।
তুমি ইয়াৰ পৰা ট্ৰেইনত, ট্ৰেইনৰ পৰা তোমাৰ এনেকুৱা বা গাড়ী লৈ লব পাৰি ন।
উম, আকৌ হোমষ্টে বোৰ চাইছা নে নাই?
হোমষ্টেবোৰ চাইছো বাৰু তে, ভাল ভাল চুজ কৰিবলৈ চাব লাগিব বাৰু তেওঁ
উম ভালকে চাই মেলি ৰিভিউজ চিভিউজবোৰ চাই মেলি তাৰ পিছতে ডিচাইড কৰিলে ভাল ন, উম।
তাৰপৰা এই চাব লাগিব অ আগতেই বুক কৰিব লাগে ন সেইবোৰ।
অঁ, তেতিয়াই ভালবোৰ পাম। ঠিক আছে দিয়া জনাবা তুমি।
উম হম ঠিক আছে জনাম দিয়া।